উম হেল্ল অ
আহ, আহ। ময়ো শুনি আছো, কি কৰি আছা।
এনে আছো তুমি
মইো এনে আছো ভাত খালে নেকি। মই যে ৰাতিপুৱা খালো কিন্তু। মই ৰাতিপুৱা খালো ৰুটি কিন্তু, ভাত বনাই আছে ভাত দেৰিকে খাম অলপ।
আহ আহ
তুমি কি খালা ৰাতিপুৱা?
ৰুটি খালো মোৰ উঠা দেৰি মানে আজি তাৰপিছ ৰুটি খালো। ভাত বনোৱাই নাই আমাৰ দেৰিয়ে হয় খোৱাটোপ
অ
গৰম কেনেকোৱা চাগন
আজি কালি বতৰটো ঠাণ্ডা আছিলে, যে আজি মানে ৰ'দ দিছে য'ত তেনেকে ৰ'দ দিয়া নাই, কিন্তু কিবা মানে গৰম উঠি আছে ৰ'দ দি থকা নাই আৰু ইমান গৰমো নহয় ঠাণ্ডাও নহয়। কালি তোমালোকৰ ফালে ভূমিকম্প আহিছিলে নেকি। অঁ গুৱাহাটীত আহিছিলে চাগে। আৰু মাততো ভালকে অহা নাই তুমি হেডফোন ইউজ কৰিছা নেকি? ক আকৌ মাতটো যে ইমান কম চাউডত আহিছে দূৰত ৰখা নিচিনা লাগিছে। অ
হেল্ল'
অ শুনিছো অ তুমি হেডফোন লগালে মই একো শুনে নাপাওঁ।
অ মই আকৌ সময়তটো চা চাও যে কিবা কিবি কাম থাকে কৰিবলৈ সেইটো কাৰণে মানে হেডফোনডাল লগাই ন আকৌ।
অ ক্লিয়াৰকে শুনি নাপাওঁ কিয় বা এনেকুৱা হয়।
উ জানো কিয় বা তুমি সময়টো চাই থাকিবা হা।
অ ঠিক আছে।
চৰ্দিহে লাগিছে আজি ৰাতিপুৱা পৰা
অ গা ভাল নাই নেকি?
নহ গা টো ঠিকে আছে মানে জানো ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰা কিবা উইক উইক লাগিছে শক্তি নোহোৱা নিচিনা
অ দৰৱ খাই দিবা আজিকালি অ বেমাৰবোৰ ভালেই নহয়
উম তাকেই কালি অলপ ওলাই গৈছিলো সেই তাই মানে কালি দিনটো বহুত ৰ'দ দিছিলে ইয়াত
অ কালি গৰম ন কেনেকুৱা লাগিলে গৈ
উম ভালে লাগিলে চাইন্স চিটিত গৈছিলো তাতে এইবিলাক চাইন্স ৰিলেটেড যিবিলাক আছে আৰু বস্তু ভালে লাগিল বাৰু দিনতটো তাতে গ'ল আৰু মানে বহুত চিৰি বগাবলগীয়া হৈছিলে যে কিবা মানে ভাগৰে মৰা নাই নিচিনা হৈ আছে তাতে ৰ'দটো বহুত বেছি পৰি
অ আমাৰ আমাৰ এইফালে আকৌ কালি ইমান গৰম নাই ৰাতিলে বৰষুণো দিলে
অহ আমাৰ ইয়াতহে বৰষুণ নাই
অ বৰষুণ নাই ন আমাৰ ৰাতিপুৰা একদম ধুমুহা বৰষুণ
অ ভালেই দে অলপ লাগিছিলে ইয়াত ইমান গৰম বৰষুণ
ধুলি হৈছে ন গোটেই
উম ধুলি হৈছে কালি ওলাই যাওঁতেও বহুত ধুলি পাইছো
আমাৰ ইয়াত আকৌ এয়াৰপৰ্টটোৰ ওচৰতে
অঁ
এৰপ্লেনবোৰ আহি থাকে
এ মই একো শব্দ শুনা নাই বাৰু
অ নাই শুনা ন
উম অ তোমাৰ আকৌ ওচৰতে আছে ন এয়াৰপৰ্টটো
অ
তুমি হেৰি
অ কোৱা মোৰ মই নাই উঠা আজিলৈকে তুমি অ তুমিতো গৈছা
অ এবাৰেই উঠিছো বাৰু এই এইবাৰেই আৰু প্ৰথম
অ মোৰ এতিয়ালৈকে যাবলগীয়াকে তেনেকে হোৱাই নাই মিলাই নাই
অ
উম ৰাতিপুৱা ৰাতিপুৱা এতিয়া খা খাই পেলাইহে কিমান দেৰি ভাত খাবা
ভাত যে আমাৰ উম এটা বাজি যায় এটা মানে দেৰটা বা কেতিয়াবা দুটাই বাজগে
অ আমাৰো সেই ৰাতিপুৱা খেলি মেলি হলে মানে দেৰিকে যদি উঠা হয় অকমান দেৰিকে খোৱা হয় যে আমাৰ তেতিয়া দেৰিয়ে হৈ যায় খোৱাটো
উম একেই মোৰ মানে মাহঁতে সোনকালে খায় বাৰু নটা মানতে খায় ব্ৰেকফাষ্টটো মোৰহে দেৰি হয় মোৰ এ মোৰ উঠাই দেৰি হয় সদায় মই খাওঁতে খাওঁতে চাৰে দছটা দছটাই বাজি যায়
অ অ ভূমিকম্প কথাটো কি কৈছিলা তোমালোকৰ তাত আহিছিলে নেকি আমাৰ ইয়াত কিন্তু নাই মই আহিছিল আছিলে যদিও গম নাপাওঁ
অ ন নাই সেইফালে যোৱা নাই নেকি মানে গুৱাহাটী চাইডে জোৰকে আহিছিলে হা ইয়াতো মানে আমাৰ ওচৰত হয় ন সেইটো কাৰণে অকমান প্ৰভাৱ পৰিছিলে কিন্তু এ মই ইমানো জোৰকে নাপালো দুবাৰ অলপ লৰালেে
অ তুমি সাৰ পাই আছিলা তেতিয়া
অ হ পাই আছিলো এঘাৰটা বাজে
চাই এঘাৰটা মানত বুলি ন মই মানে লগে লগে ষ্টেটাচ চাইছো তাৰপিছত বহুতে দিছে তিছ আমাৰ এইফালে কিন্তু নাই মই সাৰ পাই আছো মানে তেতিয়া আৰু বিচনাতে আছিলো যে গম পালো হয় মানে অহা হয়
অ তোমাৰ মানে মানে এইফালে চাইডে আছে ন চিনাকি গুৱাহাটী চাইডে
অ
অ স
তাহাত অ তাহতৰ ষ্টেটাচ দেখিছো লগে লগে তাৰপিছত আজিকালি আৰু ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত লগে লগে দিয়ে চবে ৰিলচে বনাই দিয়ে
অ ভূমিকম্প আহিলে আহিয়ে যায় তাকে ময়োত পাইছো
অ
গম নাপালেও ষ্টেটাচ গম পাও তুমি ক'ব আহছ নাই বুলি তাকে
এইবাৰ এইটো বছৰত প্ৰথম বাৰ নেকি নে ছেকেণ্ড বাৰ জানো ভূমিকম্প হৈছে
এ আমাৰ এইফালে যে আহিয়ে থাকে মাজে মাজে হিচাপ নাই
অ আমাৰ এফালে কিন্তু এবাৰ নে দুবাৰহে এইটো বছৰত
অ ইয়াত মানে এইটো চাইডে উম আৰ্থকে অলপ বেছিকে হ মানে সেইটো কাৰণে মাজে মাজে লৰাই থাকে নাই লাহে লাহে আৰু হৈয়ে থাকে যে তেতিয়া মানে জোৰ কে দিয়ে তেতিয়ামানে গম পাও, লাহেকে দিয়া কিছুমান কেতিয়াবা গমা অহ কেতিয়াবা নাপাও মানে মাজে মাজে হৈয় থাকে ইয়াত।
অ আমাৰো এবাৰ এইফালে অনিষ্ট হোৱাকে যে এনেকে বতাহ ধুমুহাও নাই অহা। তেনেকে আহিছে কিন্তু মানে ইমান জোৰত নহয় আৰু একদম অনিষ্ট হৈ যোৱাকে তেনেকে শুনা নাই।
অ ভূমি কম্প এবাৰ বহুত জোৰকে আহিছিলে নহয় দুহেজাৰ বিশ চনত নেকি ন।
মোৰ যে মনতে নাই।
তোমাৰ আকৌ সেইফালে নাই হোৱা চাগে এইফালে জোৰ বহুত জোৰ কে আহিছিলে ন।
আমাৰ এফালে আহিলেও কমকে মানে, খুব কমকে হয়।
অ, অ এইটো ছাইডেহে বেছিকে পৰে।
অ ইমান ভয় খাব লগীয়াকে মানে আমি কেতিয়াবা গমেই নাপাওঁ শুই থাকিলে ৰাতিপুৱা সময়ত যদি আহে।
উম
ৰাতি আহিলে গমেই নাপাওঁ, পাছত আকৌ মোবাইলত নিউজ চাইহে গম পাওঁ যে ভূমিকম্প আহিছিলে বুলি।
অ লাহেকে দিয়ে চাগে ন
আহ
উ ইয়াত এনেকে আহিছে দেই দুবাৰ মান এই যোৱা বছৰ এবাৰ আহিছিলে ৰাতি শুই থাকোতে। অ ধৰি লোৱা আহৰিত মানত আহিছিলে ইমানে জোৰকে দিলে মই। বহুত বেছি ভয় খাল মই গোটেই ৰাতি তাৰ পিছত টোপনিয়ে নাহিলো। ইমান চিঞৰিলো নহয় মই ভয়তে।
অ বহুত জোৰকে আহিলে ভয় লাগি যায় আকৌ।
অ মানে অলপ সময়লৈকে লৰাই আছিলে আৰু এনেকুৱা হৈছিলে উ মানে মই মানে উঠি পেলাই পলাই যাব লাগে মানে বাহিৰ সিৰলৈ ওলাই যাব লাগে মই আকৌ ভয়তে এটা জেগাতে চিঞৰি থাকো। কি কৰিব লাগে মাথাটোয়ে কাম নকৰে এটা টাইমত
আৰু এবাৰ সৰুতে মনত আছে, সিবাৰ অলপ জোৰকে আহিছে। ছিলে তাৰ পিছত তেনেকে ভয় লগ কে অহাই নাই। তেনেকে পোৱাই নাই এনেই আহিলেও। কেতিয়াবা গমেই নাপাও
অহ সেইফালে ইমান নপৰে ইয়াতহে দিয়ে মাজে, মাজে জোৰকে কালি আকৌ মোৰ মা শুই আছিলে হা কালি যেতিয়া আহিছিলে তাৰপিছত অ মই মানে ইয়েৰফোন পিন্ধি পেলাই মই কিবা কাম কৰি আছিলো ফোনত
অ
কিবা লিখা মেলা কিবা তাৰ পিছত পতককে চোফাত বহি আছিলো দেই আগফালে ৰুমত। পতকে লৰিলে আমাক বোলো কি লৰিলে তাৰ পিছত আকৌ এবাৰ লৰতে গম পাইছো ভূমিকম্প গম পা তেতিয়াহলে মানে উঠি পেলাই বেডৰুম যাব নাপাওতে মা এফালে। থৰিয়ে আছে মা টোপনি পৰাই সাৰ পাই গ'ল এনে মই হাৰে নাপায়
অ তুমি বহি আছিলা যে চকীত সেইকাৰণে গম পালা
অ মানে এনেই খোজ কাঢ়ি থাকিলে গম নাপোৱা অ নাযায় নাযায় খোজকাঢ়ি থাকিলেও গ'ম পৰা নাযায় খোজকাঢি থাকিলে বা স্কুটি চলাই থাকিলে বাইক বাইকৰ যি উঠি থাকিলে তাকে
তুমি এতিয়া স্কুটিত পুৰা চলাব পৰা হৈ গ'লা ন ওলাই কিবা হয় নে লৈ পেলাই অকলে নে অকলে ওলাই যোৱা নহয়
হয় মই অকলে যাও প্ৰায় মই আকৌ মানুহক উঠাবলৈহে ভয় কৰো মানে মই ৱেইট বেছি উঠাব নোৱাৰো ৱেইট টো কম হলে পাৰো ৱেইট টো বেছি হলে মানে মোৰ অকমান পিছফালে মানে গধুৰ হৈ যায় যে
টাউনতো অকলে চলোৱা মানে অকলে যোৱা টাউনলৈও
মই অকলে যাওঁ মই অকলে ভাল পাওঁ উঠাবলে মই কিবা ভয় হে কৰো মানুহক পেলাম বুলি পেলা বুলিও নহয় এ মাকে মাক নোৱাৰিলো উঠাবলে মা মানে এদিন মোৰ কোঠাই চাইছিলো মা আকৌ মানে মোৰ মই মানে এনেকে মাইকী মানুহে যেনেকে এ হেৰিকে বহে যে এফালে অ মই মানে তেনেকে পঠাব নোৱাৰো হা মা আকৌ সে তেনেকেহে বহিব পাৰে ইফালে হেৰি কৰি নোৱাৰে তাৰপিছত এ তথাপি দু কষ্ট মষ্ট মাক তেনেকে মানে বহাই পেলাই মই উঠাই কৰিছিলো চেষ্টা কিন্তু নোৱাৰিলেও মা যিডাল চিঞৰ বাসৰ কৰে
আহ
দিবই নোৱাৰো জানানে স্পীড মানে স্পীডত নাযাও এ বিশছতে যাওঁ বিশছতে মায়ে কব ইমান স্পীড হৈছে লাহে লাহে চ এতিয়া লাহে চলালে বন্ধে হৈ থাকিব পিছতকে ক
মানে চাগে দুইফালে ভৰি দি বহিলে মানে পাৰিবা চাগে
অ দুইফালে ভৰি দি ফৰিলে পাৰিম মানে মই চাইডত উঠাব নোৱাৰো মোৰ ভয় লাগে এটা চাইডে ৱেইটটো বেছি হৈ যায় যে উম
ঠিক আছে হ'ব ন তেন্তে মই যে চলাব নোৱাৰোৱে ভয় লাগে আহ - অৰ এনেই চলাইছো কিন্তু মই মানে একদম সেওৰা চেওৰা ভাঙি সোমাই গৈছিলো মানুহ এঘৰত। তাৰ পিছৰ পৰা মই চলোৱাই নাই।
তাকে।
ঠিক আছে মায়ে মাতিছে মোক পাছত ফোন কৰিম ন?
উম উম। ঠিক আছে হ'ব দিয়া মোৰ ফোন এটা আহিছে। উম।